হেল্ল' হেল্ল'
অ কোৱাচোন
শুনিছে নে?
হয় হয়।
কি কৰি আছা
আছো হয় নে তুমি
অ' ময়ো এনে আছো খবৰ পাতি ভাল নাই তোমাৰ?
অ' ভালে আছো। তোমাৰ?
অ' মোৰে ভালে আছে বাৰু।
আহ নকে
খানা চানা খালানে?
অ-অ, খালো তুমি খা?
উম, ভালো কি বনাইছিলা দুপৰীয়া?
অ' মাছৰ চব্জি আৰু ভাত।
এ ময়ো ময়ো মাছৰে আঞ্জা খালো। তোমাৰ এখন-এখনত হোলেত খালো। উ' বহুত ধুনীয়া মাছৰ আঞ্জা আঞ্জা বনাই ছিলে।
অহ,
তোকে খালো।
কি মাছ আছিলে
ৰৌ মাছ তুমি কি কি মাছ বনাইলা?
ৰৌম আনিছিলে মায়ে মানে, আহিছিলে ঘৰৰ ওচৰতে অ' ত এতিয়া থৈ
অ' তোমাৰ কি মাছ বেছিকে ভাল লাগে?
বেছিকৈ কাটা না নথকা মাছ ভাল লাগে এইটো কি বা কয় আৰু? অ-অ কচ মাছ অ' কচ মাছ অহ তাতে কাটা নাথাকে।
অ-অ, খাবৰ কাৰণে ভালো তেলৰ মোৰ ফেভৰেট। নক'বা আৰু,
অ' তাৰমানানে এইটো লোকেল ভালে আৰু বেছি ভাল মানে সোৱাদ পায়।
বেলেগ টেইজ।
অহ অহ, ঠিকেই কয় অহ
বহুত ধৰণৰ মাছ আছে খাব পাৰা, তুমি বেছি কোনটো মাছ বেছিকে ভাল পোৱা একদম বেছিকে ফেভৰেট তোমাৰ। সৰু মাছ, ডাঙৰ মাছ,
মাছতো ইমান মানে মই গম নাপাওঁ আৰু মানে এইটোয়ে হাত কাটা নাথকা মাছটো লৈ আনে। সেইটোয়ে ভাল লাগে আৰু খাই। পেলা সেই কাটা বাচিব নালাগে যে।
অ তোমাৰ ফ্ৰাই খাই বেছিকে ভাল লাগে নে নে নৰ্মেলে ড্ৰাই টাইপ জোল খাইকে ভাল লাগে।
দুটাই ভাল লাগে মানে প্ৰায়েও ভাল লাগে এনে মানে এনে খাবৰ কাৰণে শুকান শুকান খাবৰ কাৰণে ফ্ৰাই ভাল লাগে আৰু ভাত ভাতৰ লগত জুল জুলটোয়ে ভাল লাগে
হয় হয় নেকি মাছ খোৱাত তোমাৰ ফেভৰেট ন মাং মাংস খোৱাত বেছি
মোৰ মাংস হয় ফেভৰিট মাছৰ বেছিকৈ তুমি মাছ খাই ভাল পোৱা।
মইতো এইমাত্ৰ ভাত খালো নহয় এতিয়া একো খাব মন নাযায় একো ভাল নালাগে মক পিছত হ এইমাত্ৰ ভাত খালো তাৰ পি একো খাবলৈ মন নাযায়
অ হয় নেকি আৰু ভাত খালে আৰু কি খাব ইচ্ছা যে পেটটো ভৰিয়ে যায় আৰু
ঠিকেই ঠিকে গলা এনে মোৰ ফেভৰেট কব গ'লে। মাছো ভাল লাগে মাংসও ভাল লাগে বেছিকেতো মাংসই ভাল লাগে আৰু তোমাৰ। সৰু মাছৰ যি যি ঝোল বনায় চব্জি টাইপৰ চব্জি এই বিৰাট কি যাগে বিলাহী দিকে বনাব। তাকে অ অ
মোকতো অ সৰু মাছৰ মানে গ্ৰেভি গ্ৰেভি বনাই নহয় মছলা দি পেলাই
অ উম বেলেগ টেষ্ট বেলেগ টেষ্ট বৰ ধুনীয়া লাগে এ এনেকুৱা আগ আগতে বহুত খাইছিলো এতিয়া বৰ্তমান আমি খোৱা নাই এনে আগতে বহুত খাইছিলো।
হয় নেকি মানে উম মইতো ইমান নোৱাৰো বনাব কাৰণে সেই কাৰণেতো ভাল নালাগে বেছি কৰি মাছ কাৰি মাংস হৈ ভাল লাগে যে বনাবও পাৰো খাবও ভাল লাগে
হয় নেকি তুমি আজিলৈকে ৰেষ্টুৰেণ্টত বা হোটেলত মাছ খাই পাইছা নে
নাই মই বাহিৰত মাছ খোৱা নাই
অ মাংস ভাত
অ মাং অ মাংস ভাত খাই পাইছো বাহিৰত ৰেষ্টুৰেণ্টত বাট মাছ ভাত খুৱাই খাই পোৱা নাই মানে। হা
পৰ্ক খোৱা নে তুমি
নাই, নাই। পৰ্ক নাখাও।
হয় নেকি? আহ কি বোলে মাছতো আমি যেতিয়াও বাহিৰত যাওঁ এনেকুৱা মাছ বহুতে কমে খায়। আৰু কিছুমানে মাছে খায়।
ম অ অ মানে মাছ ত অলপমান হেৰি বাচিব লাগে ন? এতিয়া হোটেলত কি মাছ থাকে, কি নাথাকে মানে এ হেৰি নহয় ন। অ, গম নাপায়।
সেইকাৰণে বাচিব লাগে। অ, বাচিব লাগে। তাৰপিছত সেইকাৰণে আমি অ। হয়। তেনেকে আমি মইয়ো বেছিভাগ মাংসই খাওঁ। কিন্তু বহুত মাংস। যোৱা কালিয়ো মাংস পৰষীয়ো ম মাংস মানে একেদিন ধৰি মাংস খাই আছো। মাংস বেছি খোৱা ভাল নহয়। সেইকাৰণে আজি মই মাছ খালো। মাছ খালো, অ মই মাছ ভাল পাওঁ, বেয়া নহয়। এনেকে হোটেলত বহুত কম খাওঁ, আজি খাইছো। সেইটো আৰু পোন্ধৰ বিছ দিনৰ পিছত পিছত খাম।
অ, অ। কেনেকা আছিল মানে টেষ্টটো?
টেষ্টটো ভালে লাগিছে। বেয়া লাগা নাই, অ তোমাৰ এশ, এশ বিশ টকা লল এক থালি। উ ভাল লাগিল। এটা পানীও দিল পানীও দিল। তুমি এনে ক'ত-ক'ত যাইকে বেছি ঠিকে খানাটো খোৱা এনেকুৱা ৰেষ্টুৰেণ্ট বা তুমি হোটেল অ ফিৰ ধাবা কেনেকুৱা জাগাত যাইকে বেছিকে কবা?
মইতো বেছিভাগতো মানে ৰেষ্টুৰেন্টতে খাও।
হয় নেকি?
হয়। বে মানে এই তটো ৰেষ্টুৰেণ্টত কৈ মানে বেছিভাগতো খাঁহী মাংসই খাওঁ আৰু আৰু অ ভাল লাগে নান ৰুটিৰ লগত খাঁহী মাংস হয় হয় অ ড্ৰীকে থাকিব খাহী মাংস খাই পেলাই ভাল লাগে আৰু এয়া কেতিয়াবা মানে অ হেৰি চাহি পানীৰ এইবিলাক আৰু ভাল লাগে খাই পেলাই তুমি ট্ৰাই কৰিছা নে কেতিয়াবা চাহি পনীৰ অথবা নান ৰুটি
মই এ চাহি পানীৰেও খাইছো নান ৰুটিতটো খোৱা নাই এ তুমি এইটো এইটো ট্ৰাই কৰা নাই মই মই ধাবাত এনে মই বেচিকেলি ধাবাত বোৰ গ'লে মানে মই ভাত খাওঁ ভাতৰ পিছত তোমাৰ উম এনে বিৰিয়ানী-চিৰিয়ানী সেইবোৰ খাওঁ
হয় নেকি মানে বাহিৰত গলে বাহিৰত গলে মানে নতুন নতুন বস্তু বিলাক ট্ৰাই কৰিব লাগে তুমিও এবাৰ নানৰুটি ট্ৰাই কৰিবা আৰু কেনেকা লাগে এক্সপেৰিয়েঞ্চ হোৱা এটা
নানৰুটি কে অ কেনেকোৱা অ ক ক কেনেকুৱা থাকে ৰুটিটো ক'ব পাৰিবা
আ মানে ইটো আ ডাঙৰ থাকে মানে এভাগৰ চাৰি ভাগ হয় ত' মানে এ তোমাৰ এটাতে মানে পেট ভৰি যায় আৰু মানে বহুত টেষ্টি থাকে
অঁ
ত খাই পেলাই মানে
এটায়া নান এটা নান কিমানক লৈ মাটনৰ লগত দিয়ে না চিকেনৰ লগত দিয়ে
অ এইটো তোমাৰ বেলেগ মানে এতিয়া তুমি মটন, চিকেন চাহি পনীৰ এইটো চবজি তোমাৰ বেলেকে মানে তুমি অৰ্ডাৰ দিব লাগিব আৰু মানে এক্সট্ৰা এক্সট্ৰা কে অৰ্ডাৰ দিব লাগিব তোমাৰ একেলগে নাথাকে
তেনেকুৱাই নেকি
হয় হয় কাৰণ প্ৰাইজ থাকে আৰু।
অ।
প্ৰ হয় হয় সেইখিনি খাই পেলাইও ভাল লাগে। আৰু
অহ।
তোমাৰ নান ৰুটিটো মই মই মানে নান ৰুটি আজিলৈকে ট্ৰাই কৰা নাই। এনে মই এইটো ডাঙৰ এ ৰুটি বনাই নহয়
হয় হয় হয় হয় অ অ এইটোও ভাল লাগে মানে। বহুত পাতলকে থাকে ন?
বেছি ডাঙৰ মোক ভাল নালাগে। ৰুটি মই নৰ্মেল ৰুটিয়ে ভাল পাওঁ।
অ অ অ উম।
পাতল মেকুৰীৰ কণ্ডিচনাৰ
অ অ
অ আৰু মই বহুতো ঘৰত দেখা পাও ডাঙৰ ডাঙৰ ৰুটি বনাই ভাল লাগে তেনে
অ খাব লাগে আৰু চব বস্তু হয়।
উম তুমি মটন বেছি চিকে ভাল পোৱা নে চিকেন?
মইতো বেছিকে চিকেনে ভাল পাওঁ। মানে বনোৱাৰ ওপৰত ত উ থাকে আৰু। মানে কেনেকা হয় আৰু বনালে মানে যোনটো টেষ্ট ভাল লাগে সেইটোৱে খাওঁ আৰু বেছিভাগ। লেকিন বেছিভাগ মাংসয়ে খাওঁ আৰু। হয়। তুমি কি ভাল পোৱা মটন ভাল পোৱা নে মাংস?
মইতো মটনো ভাল পাওঁ। অকে মটন বেয়া পাব আৰু মটন ফেভৰেট হয় মোৰ। চিকনো চিকেন ভাল পাওঁ চিকেন টো আৰু ভাল লাগে। তোমাৰ চিকেন টো বেচিকেলী খাই থাকো।
অ।
মাটনটো বহুত দিনৰ মূৰে মূৰে খাওঁ। আৰু তাৰপিছত তোমাৰ বিৰিয়ানী খাওঁ, বিৰিয়ানীও খাই থাকোঁ। বেছি আ বেছি ভাগ বিৰিয়ানী খাওঁ মই।
অ আচ্ছা
উ পৰ্ক খাও মই
হয় নেকি
পৰ্ক খাওঁ তাৰপিছত তোমাৰ এইটো কি বোলে বিৰিয়ানী ক'লোঁ তোমাক চিকেন থালি লও কেতিয়া ব পৰঠা খাওঁ
অ পৰঠা মোকো ভাল অ ভাল লাগে মোৰ পৰঠা পৰঠা তো ভাল লাগে মানে তাৰ লগত আৰু এটা চ নিদিয়ে না গ্ৰীণ কালাৰৰ আৰু বহুত বিৰাট ভাল লাগে আৰু মানে কিবা কিবি মিলাই চাটনি বনাই বহুত ভাল লাগে
পৰঠা বহুত ধৰণ থাকে এটা হ'ল কি বোলে ভেজ পৰঠা পৰঠা এটা চিম্পল পৰঠা আলু পৰঠা পালাক পৰঠা কি কি পৰথা খাই জয় জুলকে
মই এ পালক পৰঠা আলু পৰঠা আৰু প্লেইন পৰঠা তাৰ পাছত গোবি পৰঠা এইবিলাক খাই পাইছো আৰু পিয়াজ পঠা
অ পিয়াজিটো বিৰাট টেষ্টি লাগে
অ অ ভাল লাগে
বেছিতে কোনতো বেছিকে ভাল লাগে
বেছিতো মোক আলু পৰঠা ভাল লাগে
উম আলু পৰঠা ইমান ভাল নালাগে যিমান পালক পৰঠা ভাল লাগে
হয় নেকে মানে আলু পৰৰঠাই দুটা ফালে মানে পেটটো ভৰি যায় আৰু
বেছি ডাঙৰ নিচিনা লাগে আলুপৰত
মোটা মোটা লাগে নেকি
অঁ মটাও থাকে আৰু বেছি ডাঙৰ মানে ইমান ভাল নালাগে আলুবোৰ পৰথা আলু পটোতো ভাল লাগে গবি পৰঠাও ভাল লাগে পিয়াজ পিয়াজ পৰঠাও ভাল লাগে আলু পৰঠাটো অলপ বেছি ডাঙৰ লাগে
অঁ ভাল মানে চব বস্তু এতিয়া ভাল টেষ্ট থাকিলে মানে ভালে লাগে আৰু চব বস্তু হয় কি নহয়
সেই তো হয়।
অঁ এতিয়া কিছুমান বস্তু মানে দেখিবলগীয়া মানে ভাল বিৰাট টেষ্টি নিচিনা লাগে বাট তাৰ ষ্টটো থাকে ন
অঁ অঁ
আৰু ভাল নালাগে কিছুমান কিছুমান মানে দেখা ত উপায়ো খাওঁ মানে খাম খাম।
অঁ অঁ দিয়া ঠিক আছে আজিৰ কাৰণে তেনে। পিছত কথা পাতিম ইয়াৰ বিষয়ে ভালকে।
অঁ ঠিক আছে দিয়া।
উম